কি খবৰ?
ভালে।
অ পিছে তুমি যে যোৱাকালি কৈছিলা, কিবা এটা ফুল গছ লবা বুলি ললে নে?
নহয় কালি নাপালোৱে।
অ পিছে কোনটো গছ বিচাৰি গৈছিলা?
মই সেই বগা গোলাপটো আছিল
অ অ ধুনি ধুনিয়া আছিলে
উ মানে বাকী কেইটা ৰঙৰ আছে কিন্তু সেইটো নাই
উম মই এইটো ফটোছ হে দেখিছো চু এনে চোৱাই হোৱা নাই মোৰ
উম বাকী তোমাৰ বাগিছাখন কিমান আগবাঢ়িল?
বাগিচাখন আৰু কি এই এল'ভেৰা গছ কিমান কেইটামান আছে তাৰপিছত জবা ফুল গছ আৰু তাৰ এই যে গোলাপ ফুলৰ দৰে চাব যে এটা জবা ফুল আছে পঞ্চমুখী কয়
আহ আহ
টো আছে সেইটো কাৰণে ধুনীয়া লাগে চাব ত ৰজনীগন্ধা জেচমিন এইবিলাক গছো আছে
খালি ফুলৰে কৰিছে নে শাক পাচলিও আছে তাতে
ফুলৰটো সন্মুখৰ ফালে কৰিছো আৰু পিছৰ ফালে শাক পাচলি কৰিছো কাৰণ ঘৰৰ ৰোৱা শাক পাচলিবিলাক খোৱাাতো পুষ্টিকৰ হয় ন বেছি সাৰ নাথাকে।
উম
তুমি পিছেি শাক পাচলি কৰিছ নে
অ আছে পিছফালে অলপমান কয়
আহ কি কি গছ আছে তে
এ ৰহুন আদা পিয়াজ ধৰ সেইবোৰ আছে আৰু ধৰ শাক পাচলিৰ ভিতৰত লাই লাফা পালেং তাৰপাছত বিলাহী ভেন্দি
বা বহুত কেইটা পিছে দিয়া
উম আমাৰ মাটিটো মানে ইমান বেয়া নহয় ভাল গজি যায় সোনকালে
উম ভাল মাটি থাকিলে পিছে গছ গছনি হব বেছি সুবিধা হয়।
উম আৰু গোবৰ সাৰ দিলে সহজতে হৈ যায়
উম গবহাৰ দিলেতো চাগে তিনি চাৰি মাহ মান লাগে অলপ কাম কৰোতে।
উম পিছে তুমি বাগিছাখন অকলে কৰিছা নে?
এ আৰু ক'লে কৰিছো আকৌ মা দেউতা অলপ চলৰ মাজে সমে অলপ হেল্প কৰিছিলে কিন্তু তমাৰ বয়স হ'ল ন মই ইফালে টাইম মানে অলপ কৰো
ফুলবোৰ কি নিজে নিজে কৰ'বাৰ ওচৰৰ পৰা আনিছে নে কিনি আনিছে
ইফালে সেইটোতো আৰু ডাঙৰ কথা সেই নাৰ্চাৰী বোৰ যে আছে তাৰে যে বেছি আহে। তাতে কেইটামান গছ ভাবছো যে এইবিলাক ৰিয়াৰ আছে কিনিলও অ দাম বিলাক শুনিলে আকৌ ইমান বেছি দাম তাৰ পিছত এই ওচৰে পাজৰে কাৰ কাৰ ঘৰৰত তাতে ফুৰিব গ'লে দুই এটা বস্তু পাইি যাও তাৰে তাৰে পৰা আনি লগাও আকৌ।
উম আৰু কিছুমান কিনাও আনিবা কিন্তু লাষ্টত যাই নহয়েই।
উম তাতে চালে ইমান ভাল লাগে কিন্তু এতে আনি ৰুলে পিছে নহয়ে।
উম।
তুমি এতিয়া কি কিনি আনিছা না যোগাৰ কৰিছা।
বেছিভাগে ওচৰ ঘৰৰ ধৰ কাৰোবাৰ প ইয়াৰ প জোনবোৰ ধৰ পাৱা আছে সেইবোৰ কিনিব লাগে।
উম কিন্তু গছ জোগাৰ কৰাৰ কিন্তু আৰু এটা বঢ়িয়া উপায় আছে।
কি?
এই পুৱা পুৱ খোজ কাঢ়িবলৈ গলে যদি মৰ্ণিং ৱাকত বহুত দূৰলৈকে যোৱা হয় তাতে ফুৰোতে ফুৰতে আশে পাশে কেইটামান গছ এ ৰাস্তাৰ ধাৰে পাৱা এ যায় গাছ।
উম এ ৰাতিপুৱা যোৱা নহয় তেনে কোৱা।
এ যাব লাগে। স্বাস্থ্যৰ কাৰণেও ভাল।
উম না কাম থাকে না ৰাতিপুৱা।
উম এইটা থাকে আকো তও কামতকে আধা ঘন্টা আগতে উঠি ললে ভাল। উঠি সনেকা আলপ খোজ কাঢ়িব যও। যায়।
আৰু অনলাইনত যে দেখায় এইবোৰ গছবোৰ কলম দি এতিয়া সৰুতে গজি যায়।
উম সেইবিলাক মই এটা গছ ট্ৰাই কৰিছিলো সেইটো সঁচা হৈছিলে।
উম মই কেইমাৰ কেইবাবাৰো ট্ৰাই কৰিলো কিন্তু নহ'লে।
অ দিয়া।
চাবলে যাদু নিচিনা লাগে।
অ মতো গছতে ইমান ফল ফকৰ এইবিলাক ধৰে।
এডাল থানি কাটি দিয়ে তাৰ পাৰায়ে গছ হৈ যায়।
অ সিতা মই ট্ৰাই কৰা নাই। মই এই যে গছত যে এটা ডালৰ পৰাৰে যে গছ বনাই তাতে যে মাটেতি দি গিলাচেদি ৰাখি দিয়ে দেখুৱাই যে বা কাপোৰেদি বান্ধি দিয়েম।
অ সেইটোও আছে। উম উম।
সেইটোও কৰিছিলো সিটোৰ পৰা শিপা গুজিছিল পিছত সিটো কৰাতেটো হৈছে ভালে।
বেছিভাগ সেই ভিডিঅ' বোৰ হেৰি চিন দেখৰে গছ। তাৰপিছত খেতিৰ।
তাৰে গাও অঞ্চল বিলাকৰ কিমান বিলাক যে ভিডিঅ' বিলাক বনাই ইমান ধুনীয়া লাগে চোৱাতে মন হয় যে আমিও যদি তাতে থাকিলো হয়।
উম, নাই চীন দেশখন খেতিৰ কাৰণে বহুত বিখ্যাত নয়, আৰু বহুত আগবঢ়োৱা।
উম হয় দিয়া।
পিছে যোৱাবাৰ যে তোমালোকে যে এ কেৰেলা গছ কৰিছিলা এইবাৰ কৰিছা নে নাই?
অ ভাতকাকি ৰল হৈছে
অ আৰু তিতাটো
তিতাটো এইবাৰ নহল
এ, দুয়োটা সি বাৰতো খাই ইমান সোৱাদ লাগিছিলে ভাবি আছো যে তুমি আহিলে আনিব দিম।
উম হৈছে অলপ অলপ ডাঙৰ হব আছে ঠিক আছে হ'লে লৈ যাম দিয়া মই
অ পিছে ধৰিছে নে নাই?
ধৰিছে ধৰিছে ভালেখিনি
উম দিয়া আহিলে কিন্তু লৈ আহিবা মোৰ কাৰণে
উম কিন্তু ইমান মানে ডাঙৰ হোৱা নাই এতিয়া
অ ডাঙৰ হ'ব দিয়া অলপ
উম। তিতা তিতা ৰলটো মই ধৰ খাবও টানি টান পাও সেনেকুৱা সেইকাৰণে কৰাও নাই ইমান ধিয়ানো ন দিয়া নাই তিতাৰ কাৰণে উ।
তিতা খাব লাগে, তেন্তে চুগাৰ, ডায়বেটিচ এইবিলাক নহয় ন।
উম তুমি কি উহা দি খোৱা নে ভাজি খোৱা
উহা দিও খাওঁ কিন্তু ভাজিটোৰ সোৱাদ লাগে বেছি
উম
আমাৰ এই ভন্টীয়েও উহাটো খাবই নিবিচাৰে। তাক একাৰে কৰ্কৰাকে ভাজি কৰি দিলে সিটো খাই বিৰাট ভাল পায়।
উম
পিছে এইবাৰ আৰু বৰষুণৰ দিন আহিলে বেছিভাগ গছতটো বেছি বৰষুণ পৰিলে নষ্ট হৈ যায়।
উম বেছি জৰেকে পৰিলে
উম এ যোৱাবাৰ বৰষুণৰ দিনততো মই ইমান ধুনীয়া লাও শাকৰ এটা ঝাকা টাইপ দিছিলো সিটো গোটেই ভাঙি চিঙি অৱস্থা
আৰু তোমাৰ যাতে পানী জমা হলেতো আৰু দিগদাৰ
উম হয়ে
উ
ঠাইটো অলপ নামা ন
উম।
আৰু হয় যে মাজে সময়ে শিলা বৃষ্টি পৰে
উম বছৰটোৰ আগৰ মুহূৰ্তত পৰিছিল
উম
আৰু কি ডাঙৰ ডাঙৰ শিলবোৰ এনে লাগে যেন তিন পাতে ফুটাই নিব
অ এ আমাৰ লগৰ ঘৰটোতো তিন পাত ফুটা হৈছিলে
উম
সেইটো চাই তাৰ পি, পিছে আমি চব তিন পাত চব চেঞ্জ কৰিলো কাৰণ ৰিক্সৰ কথা কোৱা নাযায় ন।
হম বাকী তোমাৰ বিফৰত ঠাইখিনি কিন্তু নামা ভালেখিনি পানী জমা
উম কিন্তু পানী জমা হয় কিন্তু গছৰ কাৰণে এইটো বহুত ভাল ঠাইতো ইফালে মাটিত ইমান সাৰ কেইমাহমান ৰাখিলে মানুহতকে হাইটত ডাঙৰ হৈ যায়।
উম কিন্তু সেই ৰাস্তাবোৰৰ যে পানী উঠি যায়। ল'ৰা ছোৱালীয়ে স্কুল কলেজ যাব দিম।
উম, তাতো এই ৰাস্তাটো ঠিক কৰিলে নহলেতো আগত আৰু বেছি প্ৰব্লেম কোনো গাড়ী আহিব বিচাৰ নিবিচাৰিছিলে।
উম কিন্তু সেইটো আমাৰ আহ টাউনৰ খেদি যোৱা হয় ৰাস্তাটো এতিয়াও ঠিক ক, নাই।
অ আৰু এই ড্ৰেইন বোৰো পূৰৱী ঠিকেই কৰা নহয়।
আমাৰ গাঁওৰ ৰাস্তটোৱে ধৰ দুবাৰ ঠিক হল কিন্তু তোমাৰ সেইটো ৰাস্তা নহলে।
হয়, আজিকালি কোনোফালে ইমান গুৰুত্ব নাই।
উম। বাকীতো ধৰ সকলো ৰাস্তা যিমান গাঁৱলীয়া হলেও ঠিক হৈয়ে আছে। এইটো ৰাস্তা বা কিয় এতিয়ালৈকে হোৱা নাই।
নাজানো কিমান বাৰ মানুহে যায় আৰ্জি দাখিল কৰিলে এটাও নকৰে।
উম আৰু গোটেইবোৰ গাড়ীখিনদিয়ে ঘুৰি যায় মেইনটোদি কোনো নাযায়।
উম গাড়ী বি যাতায়াত কৰোতে কৰোতে ৰাস্তা নষ্টই হৈ যায়।
বেছিভাগ সেই ডাঙৰ গাড়ীবোৰো ট্ৰেক্টৰবোৰৰ কাৰণে হয় এনেকুৱা ডাঙৰ ডাঙৰ চাকা।
উম, আৰু আজিকালি ৰাস্তা বনোৱাতে সিমান বেছি ভাল বস্তু ইউজ নকৰে ন।
উম।
নহলে, হ-আগতে ৰজা মহাৰাজাৰ দিনত বনোৱা ৰাস্তাবিলাকে এখনলৈকে টিকি আছে ইমান ভাল হৈ আছে।
ৰজা মহাৰাজাৰ কথাই নহয় ধৰ ভালকে কৰিলে থাকেই আজিকালিও।
সেইটোৱেটো আজিকালি আৰু আধুনিক হৈ আছে আৰু বস্তুৰ ইফালে মিলাৱত বেছি বাঢ়ি আছে।
উম।
যেনে এ আগৰ সময়ত শাক পাচলি খালে মানুহে শক্তি পাইছিল হেৰি পাইছিলে কিন্তু আজিকালি ইমান কেমিকেল ইউজ কৰে সেইবিলাকত। খালে, মানুহ আৰু বোলে? বেমাৰে পৰে।
উম তুমি এনে কি সাৰ ব্যৱহাৰ কৰা।
মইতো এই গোবৰ সাৰ দিও সিবিলাকে নেচাৰেল বিলাকে দিওঁ মই।
উম আৰু ধৰ ৰোৱা শাক পাচলি। পাচলিৰ বাকলি সিবোৰ ব্যৱহাৰ কৰা নে।
অ সেইবিলাক দে কি ধুনীয়া সাৰ হৈ যায়।
উ
তাতে মাটিত অলপ মানি গাঁত কৰি তাতে থৈ মাটি দি চাপ দি থলে কেইদিন পিছত যাই চোৱা যে ইমান ধুনীয়া হাৰে হৈ গৈছে গছটোও ধুনীয়া হয়।
উ বাকী তোমাৰ বাগিচাৰ শাক পাচলি খুৱাবা কেতিয়াবা।
অ আহিবা তোমাক মই কব বিচাৰিছিলো ইবাৰ আমাৰ মাঁ চখ হৈছিলে, কচু খেতি? কৰিব। তাৰ কাৰণে এক চাইডেদি ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ হৈছে তোমাক আহিব কম কোৱাই নহয় আহি লৈ যাবা।
উম।
শুনিছিলো তুমি বোলে কচুৰ ভাজা খাব বোলে বিৰা বোলে ভাল পোৱা।
অহ,
তেন্ততে আহিবা মায়েও কৰি আছে মাতিবৰ কাৰণে।